অহ' শুনিছানে?
উম, শুনিছোঁ, শুনিছোঁ।
কি কৰি আছে, পিছে?
এ আছো কি কৰিবা এনে শুই আছো, অকন টোপনি টোপনি লাগি আছে দুপৰীয়া সময় যে।
অ' ঠিকেই ঠিকেই আছে।
খন মানে মোৰ পিছে তেনেকে ভাত খাই বৈ মানে শুৱাৰ অভ্যাস নাই। তথাপিও মানে অকন আজি অকন টোপনি টোপনি লাগি আছে ৰাতি মানে টোপনি নহ'ল যে ভালক তোমাৰ কাৰেনট গুচি গৈছিলে মানে। তাৰপিছত তোমাৰ আহ তাৰপিছত ফেন তাৰপিছত তোমাৰ এইপিনে। ফেন চেন সকলো বন্ধ হৈ গ'ল। গৰমত মানে টোপনিয়ে নাহিলে। এতিয়া অকণ টোপনি টোপনি লাগি আছে আকৌ মানে এতিয়া শুলে ৰাতি শুব নোৱাৰিম সেইকাৰণে মানে নাই শুৱা যেন। নাচো আৰু মানে
হয়, হয়, হয়, মই মানে অ' মই। মাজুলী ফুৰিব আহিলো, আজি মানে যোৱাকালি আহিছিলো।
অ'
অলপ বোলো ফুৰি আহো বোলো গৰমৰ বন্ধ পৰিছে যিহেতু। মাজুলীতে আছো বোলো তোমাক ফোন কৰো কি খবৰ বোলো তোমাৰ।
অ' ভালে মোৰ খবৰ বাৰু কি কি চালা মাজুলীত।
মাজুলী এনে এতিয়াতো নামঘৰত গৈছিলো। সত্ৰবোৰো সত্ৰবোৰ চাই আছো, যোৱাকালি চালো। আজি অলপ গধূলিকে ওলাই যাম আৰু।
অ' বুজিছো হয়, বুজিছো তোমাৰ তাকে মাজুলী আচলতে ক'ব গ'লে মানে কৈ শেষ কৰিব নোৱাৰি বহুতো কিনি মানে চাবলগীয়া আছে। তাত মই তোমাৰ গৈছিলো অ' এবাৰে মানে হজোক মিলিছিলে তেনেকে মানে যাব। পো মই তোমাৰ গৈছিলো আজিৰ পৰা প্ৰায়, চাৰি বছৰ আগত গৈছিলো, মই তেতিয়া তোমাৰ আ নীআটি সত্ৰ বা তোমাৰ তেনেকুৱা এখন বেঙেনা আটি সত্ৰ তেনেকে মানে চালো আৰু। পিছত তোমাৰ আহি আহি গলো আৰু তেনেকে বৰ বেছিকে মানে থাকিব নোৱাৰিলো আকৌ মোৰ লগৰবোৰৰ লগত গৈছিলো যে। সেই সময়ছোৱাত আকৌ মানে বেছি সময় দিব নোৱাৰিলোঁ আকৌ এদিন যাব মন আছে কিন্তু সুযোগে মিলা নাই ঘৰুৱা কামবোৰ কৰোতে মানে গোটেই দিনডাল পাৰ হৈ যায় গে আকৌ নিজলে সময় মানে ওলাব
হয়, সেইটোৱে সেইটোৱে মই ম মানে অকস্মাত অহা হ'ল আৰু মানে, ভাবি থাকিলে আহাই নাযায় ত সেইকাৰণে গৈছিলো, যোৱাকালি গুচি আহিলো আৰু। যোৱা কালি ম ৰাতিপুৱা ঘুচি আহিলো, য গুচি আহোতে পালৰ মাজুলী, চেৰি এইটো মাজুলীতো, সেইটো নাযায়। ফেৰী দি আহিব লাগে।
আচলতে মানে, কেতিয়াবা একদম মানে কি ক'ম আৰু এতিয়া ঘৰকে মানে ইচ্ছা আহি যায় এতিয়া সত সসফৰ্তভাৱোন জুই জ্বল উঠে যে তেনেকুৱা নিচি ইচ্ছা আহেগে মানে। যাবলৈতো যাব নোৱাৰি। তেনেকে মানে তোমাৰ ধৰি লোৱা অকণ, সময়ৰো কথা থাকে আগৰ পিছে তোমাৰ অকণ পইচা পাতিৰও কথা থাকে, এতিয়া বৰ্তমান এইকেইটা দিনত মানে পইচা পাতিৰ অকণ অসুবিধা চলি আছে। তা মোৰ, তাতে মানে আকৌ তোমাৰ মাজ যোৱাটো মানে অকণ সহজ কথা নহয় ঘৰৰ ওচৰত থাকিলেও বেলেগ কথা আছিলে। এতিয়া তোমাৰ ইয়াৰ পৰা গ'লে নাই কম ইয়াৰ পৰা তোমাৰ চাৰিশ কিলোমিটাৰ মান দূৰ। তাতে আকৌ গাড়ী মানে সলাই সলাই যাব লগগীয়া হ'ব গতিকে নাইক্ৰমত তোমাৰ তিনি হাজাৰ, তিনি হাজাৰ আচলতে কমে হ'ব চাগে, কাৰণ তাত গৈ আকৌ খোৱা, থকা খোৱা-বোৱা এইবোৰ কৰোতে বহুত যাব, উম। পাঁচ হাজাৰ মান টকা এটা লৈ যাব লাগিব চাগে, এতিয়া সেইখন নোৱাৰি আৰু মিলাবলৈ। এনে বোলো, মনে মনে আছোঁ, যেতিয়া সুবিধাকণ মিলিব, তেতিয়া যাম আৰু।
হয়, হয়, ঠিকে কৈছা, মই মানে হ'ল, এই অহাই নাছিলো, মই এইকাৰণে অহা নাছিলো, বোলো, এইবাৰ যাওঁ বোলো এইবাৰ ফুৰি আহোঁ। এনেতো গৈছিলো বেলেগ বেলেগ জাগাত, কিন্তু মাজুলী মানে অহাই নাছিল, এবাৰো অহা নাছিলোঁ। এইবাৰ প্ৰথমবাৰ আহিলো, বোলো চালোঁ, ভাল লাগিল।
তুমি কি অকলে গৈছিলা নে পৰিয়াল বৰ্গৰ লগত গৈছা? অ' অ'। কোন কোন গৈছে পৰিয়ালৰ?
আমাৰ মা, দেউতা আৰু ভন্টি আছিল। ভণ্টি, দাদাৰ লগত আহিছিলো।
দেউতাই কি কৰে বোলে?
দেউতাই ব্যৱসায়।
বৱসায়, অ', বুজিছোঁ, দেউতাই ব্যৱসায় কৰে কাৰণে ঘৰৰ মানে একমাত্ৰ ল'ৰা চাগে তুমিয়ে ন'?
নহয়, নহয়, মোৰ ওপৰত দাদা এজন আছে আৰু। উম, দাদাই এনেই এতিয়া ইয়াৰে কোম্পানী এটাত কাম কৰি আছে আৰু।
অ', বুইছোঁ। ভালে কিবা এটাত সোমাই থাকিলে হ'ল আৰু, চাইডে, চাইডে আকৌ নিজেও মানে কিবা অলপ প্ৰস্তুতি চলাই থাকিলে হ'লে হ'ল আৰু, অ', মই এতিয়া আচলতে, তোমাক দি থাকিলে হ'ল আৰু এতিয়া ধৰি লোৱা, কৰ'বাত সোমাইও আছে, পইচাও ঘটি আছে আৰু চাইডে চাইডে মানে এগ্জাম-চেগজামবোৰো মানে পৰীক্ষা, এইবোৰো দি আছে, তেতিয়া মানে ভাল আৰু।
হয়, হয়, হয়, হয় ঠিকে কৈছা তুমি। ঠিকে কৈছা, তুমি এতিয়া কি কৰি আছা, পিছত তোমাৰ
মই মানে একো কৰা নাই মই আচলতে চেষ্টা চলাই আছো কৰ'বাত সোমাবলৈ, কিন্তু তেনেকে সুযোগ পোৱা নাই মানে। এতিয়া ভাগ্যত কেতিয়া মিলে! তুমি ভাগ্যত বিশ্বাস ৰাখা নে কৰ্মত বিশ্বাস ৰাখা?
মই কৰ্ম, কৰ্মত বিশ্বাস কৰোঁ। কাৰণ কৰ্ম দিয়ে তুমি, এনেকুৱা তুমি যিখিনি আৰু তুমি সেইখিনি যাব পাৰিবা। কৰ্ম দিয়ে- কৰ্ম দিয়ে তুমি মহান হ'ব পাৰিবা। ভাগ্যটোও লাগে। ভাগ্য নালাগে নহয়, কিন্তু ভাগ্যখিনিয়ো লাগে।
হয়।
তুমি কোনটোক বিশ্বাস কৰা?
মই আচলতে কৰ্মক বিশ্বাস কৰোঁ, কিন্তু তোমাৰ পাঁচ শতাংশ মান ভাগ্য থাকে বুলি মই বিশ্বাস কৰোঁ তাতে। এতিয়া মানে কি বুলি ক'ম, বহুতে কয়, বহুতে কয় যে মানে অকণ অলপ মানে অলপ হ'লেও ভাগ্যই মানে তোমাৰ নিৰ্ধাৰণ কৰে বস্তু বুলি কয় তেনেকে। সেইকাৰণে মই মানে বিশ্বাস কৰিবলৈ বাধ্য। অহ', এতিয়া নাজানো আৰু ভগৱানৰ লীলা-খেলা কি দেখুওৱাই।
উম, ভাগ্যখনতো লাগে, তুমি কৰ্ম কৰি থাকা। কিন্তু ওৱান পাৰ্চেণ্ট বা দুই পাৰ্চেণ্ট ভাগ্যখন- ভাগ্যটো লাগেই।
উম, হয়, ঠিকে কৈছা তুমি। বাকী হেৰি কৈ আছিলো, তোমাৰ এতিয়া কি কৰিবা আজি গোটেই দিনটো?
আজিতো এতিয়া মানে, এতিয়াও অলপ আগতে এতিয়াও গৰমে পৰিছে, এতিয়াতো এই এতিয়া যোৱা নাই, ৰাতিপুৱা গৈছিলোঁ আৰু নামঘৰত সেৱা কৰিব কাৰণে।
হয়
অ এতিয়া কালিতো আউনীআদি সত্ৰ ন কোনকুৱা এনেকুৱা কমলাবাৰী সত্ৰ চালো যোৱাকালি আজি ভাবিছো হল সামগ্ৰী পত্ৰ বিনে খাইল প যহেতু বিখ্যাত সামগ্ৰী পত্ৰত তাৰ তলো চাই পি অলপমান চাম আৰু ইয়াতেতো মানে ৰাতি হলে ইয়াতে ভাও কেতিয়াবা কেতিয়াবা ভাওনাও চলে তো আজি চাৰ আজি ভাওনা আছে ৰাাতি এনেকুৱাই চাব যাব চাব যাব লাগিব কত মানে চাই পোৱা নাই কেতিয়া ধৰা আজি প্ৰথম চাম আৰু
হয় বুইছো নাই নাই চাই আহিবা ভালকে গৈছা যিহেতু তুমি অকণ দুদিনমান থাকি তাৰ যিখিনি চাবলগীয়া বস্তু আছে সেইখিনি মানে ভালকে চাই মেলি আহা আৰু বস্তুবোৰ অকন উপলব্ধি কৰা মানে কেনেকে আমাৰ অসমৰ সংস্কৃতি মানে তাত একদম মানে জিলিকি আছে আকণ বস্তু খিনি উপলব্ধি কৰা
হয় হয় হয় হয় ইয়াতে এ কি কোৱা ৰাতিপুৱাতটো মই যেতিয়া ৰা ৰামঘৰত যেতিয়া গৈছিলো সৰু সৰু এনেকুৱা মানে ল'ৰা ছোৱালী মানে ধুতি মানে সেইবোৰ পিন্ধি কিনে যাই আছিল আৰু বহুত বাৰু ভাল লাগে আৰু তে চাই থাকিলে ধুতি ধুতি চোলাৰ পিন্দী কিনে নামঘৰত সেৱা কৰিব গৈছে ত দেখি সিয় ভাল লাগিছে
উম গৈছো বুইছ না আচলতে সেয়ে মানে আমি নিজৰ সংস্কৃতি নিজেই জীয়াই ৰাখিব লাগিব আৰু কিছুমানতে নাম কিছুমানে যে নামঘৰত তোমাৰ আচলতে এ দীঘল চোলা পিন্ধি যায় দীঘল পেণ্ট পিন্ধি যায় মই এইবোৰ আচলতে ভাল নাপাওঁ ক'ব গ'লে অকণ মানে চুৰিয়া মানে ধুতি এইবোৰ পিন্ধি গ'লে ভাল দেখি মানে নামঘৰত মোৰ মতে আৰু দেই
ঠিকে হৈছে ঠিকে হৈছে মোৰ মতেও সেনেকুৱাই মানে জাতীয় সাজ যিটো অ', জাতীয় পিন্ধি গ'লে ভাল লাগে আৰু জাতীয় সাজ
ভাল লাগে না, সকলোৰে নিজা নিজা হেৰি আছে, এতিয়া ধৰি লোৱা তুমি, ক'ৰবাত বোলে তোমাৰ কিবা মানে আয়োজন চলি আছে, ক'ৰবাত বোলে কিবা মানে ধৰি লোৱা, তেনেকে মেলা আদি হৈ আছে, তাত তুমি ধৰি লোৱা দীঘল চোলা পিন্ধি যোৱা, তাত দীঘল পেণ্ট পিন্ধি যোৱা তাত আপত্তি নাই, কিন্তু সকলো বস্তুৰেই মানে সকলো মানে এটা হেৰি থাকে ন, এটা নিৰ্দিষ্ট স্থান থাকে, এতিয়া তুমি মেলা এটাত বোলে ধ ধূতি চুুৰীয়া পিন্ধি গৈছা, তেতিয়া নিমিলিবগে।
হয় হয়, ঠিকেই কৈছা বাৰু।
সেইয়াই আৰু। উম, বাকী আজি কি আছে? কি বনাই আছে ঘৰত?
আজি ঘৰত সেনেকুৱা মানে অ', তো ইয়াতেই আহিলোঁ, ত' এনেকুৱা আছো আৰু এতিয়া এইয়া খোৱা লোৱা কৰিম আৰু, মাছ চাই দালি, চবজি এনেকুৱা
বুজিছোঁ, কি কি ভাল পাইছা এতিয়ালৈকে মানে তোমাৰ চোৱা বস্তু ভিতৰ, মানে চ বোৱা চোৱা মানে বস্তু বোৰৰ ভিতৰত আৰু। কি ভাল পাইছা এতিয়া চাই?
মইতো এতিয়া ক'বচো বুজাই, বহুত খিনিয়েই ভাল লাগে, মানে এয়া ইয়াৰে মানে মান মানুহৰ মানে যোন মানে আহিছিলোঁ, ভালকৈ মাতে, ওচৰ চুবুৰীয়াও ধৰা ভালকৈ মানে কয়, কি খবৰ? বৰ কেনেকুৱা? ভালকে মানে ব্যৱহাৰ খিনি বহুত খিনি ভাল লগা ইয়াতে, আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মানে মুখত কৃষ্ণ বুলি শব্দটো থাকে, ভাল লাগে আৰু যে আহিলে বা বহুত বহুত খিনি ভাল লাগিছে ইয়াতে।
কোনোবা আত্মীয় স্বজন থাকে চাগে ন তাত?
মোৰ অ', মোৰ ইয়াতে মানে বৰদেউতা থাকে, বৰদেউতা আৰু বৰমা থাকে ইয়াত।
অ', বুজিছোঁ বুজিছোঁ।
ত' সেইকাৰণে বোলো বহুতদিন অহাই নাছিলো, মো আজিলৈ অহাই মই মানে আহি এনেই কেতিয়াবা আহিছিলোঁ, কিন্তু সৰুতে চাগে আহিছিলো, মনত এনেকুৱা পৰা নাই কিন্তু এইবাৰ আহিছিলোঁ বোলো, এবাৰ চাই যাও বোলো, যোৱাও নাই। বৰদেউতা হতৰ তাতে, সেইকাৰণে বোলো মাজুলীও এবাৰ চাই আহোঁ কেনেকুৱা।
অ', হয়, মোৰ মাজুলীত তেনেকে আত্মীয় চজন কোনো নাই মানে। ভিতৰুৱা মানুহ, কিন্তু তোমাৰ যাবলৈ মন আ ছে। তাত সুবিধা আছে ন' থাকিব মানে পৰা
আছে, আছে, আছে। ইয়াতে বহুত মানে বিদেশী পৰ্য টক সকলো আহে ন', ত' এতিয়া থাকিবৰ কাৰণে বহুত সুবিধা সুবিধাও আছে ইয়াতে।
তুমি সেই কাৰোবাক দেখা পাইছিলা নেকি? বিদেশী পৰ্যটক তেনেকুৱা।
মই এনেকুৱা মানে বাহিৰত এনেকুৱা ওলোৱা নাই, মানে যোৱা কালি ওলাইছো, ত' আজিতো ওলোৱাই নাই। কিন্তু অ', এতিয়ালৈকে মই দেখা নাই, এতিয়া মানে মই সিমান খুৰাও নাই ন' অহ। কালিতো কৈছিলে, মই আউনিআটি সত্ৰ আৰু হেৰি গ'লো। কমলাবাৰী সত্ৰত গ'লো, তাতেই ৰাতিপুৱাতে গ'লো আৰু, মানে দিনতো বহুত গৰম পৰি আছে, ত' সেইকাৰণে একদম যোৱা নাই, ত' আজি এতিয়া ভাবিছো ভাওনা চাব মানে যাম আৰু ৰাতি।
গম পাইছোঁ, বিজে, বিদেশী, বিদেশী পৰ্যটক বুলি কোৱাৰ লগে লগে মনতো ভাল লাগি যায়, মানে ভাল লাগে ন', আমাৰ অসমৰ সংস্কৃতি যে তেওঁলোকে উপভোগ কৰিব আহে। তেওঁলোকে যে উপলব্ধি কৰিব আহে, ভাল লাগে আচলতে, আমাৰ অসম মানে এইটোতেই চাহকী আৰু। তাকেহে ঠিকেই আছে দিয়া, মোৰো অকণ কাম আছে, মই বাহিৰত ওলাই যাওঁ অকন, কাম বন কৰি আকৌ তোমালৈ ফোন মাৰিম দিয়া।
ঠিক আছে দিয়া, ঠিক আছে দিয়া।